হয়, হেল্ল'।
অ' কিবা কৰি আছিলে নেকি? কিবা কৰি আছিলে?
উম, হেল্ল' মোৰ মাত
কিবা কৰি আছিলে নক শুনিছোঁ শুনিছোঁ।
হেল্ল'।
শুনিছোঁ তোমাৰ মাত।
হেল্ল'। হেল্ল'। তোমাৰ মাতটো অহা নাই। হেল্ল'।
অহ' শুনি আছোঁ কোৱাচোন।
অহ' কি কৰি আছা?
অ' এনে আছিলোঁ ৰবা, তুমি?
অ' আছোঁ আছোঁ এনে আছোঁ চাহ তাহ খালা?
অ' এই মাত্ৰ খাই আছিলোঁ ৰবা তুমি খালা?
খালোঁ খালোঁ এইমাত্ৰ খালোঁ। তেতিয়াহ'লে আমি এটা টপিক লৈ অলপ কথা পাতোঁ নেকি?
অ' নিশ্চয় পাৰি পাৰি তাতে কিনো এ কিহৰ বিষয় এনে?
হয়, মই ভাবিছোঁ আজি বিহুৰ বিষয়ে অলপমান আলোচনা কৰোঁ নেকি? তোমাৰ লগত।
অ' এইটোতো ভাল বিষয়ে পাছে বিহু বিহুতো আমাৰ জাতীয় উৎসৱ যিহেতু।
হয়।
পাৰি পাৰি কোৱা।
হয়, বিহু হৈছে বিহুতো আমাৰ জাতীয় উৎসৱে পিছে আজি আজিকালি আগৰ দিনবোৰৰ দৰে বিহু আজিকালি দেখা পোৱা নাযায় আৰু কিছু পৰিমাণে যেন কমি আহিছে মোৰ সেনেকুৱা অনুভৱ হয়। তোমাৰ পিছে কেনেকুৱা অনুভৱ হয়।
হয় হয় মই এইটোয়ে অনুভৱ কৰো যে আজিকালিতো অ বিহু বেছিভাগ ঠাইত তুমি পতা নেদেখিবা এ মানে আগৰ দৰে যেনেকুৱা মুকলি বিহু হৈছিলে বা গোটেইবোৰ জেগাতে বিহু বিহু পতা পতা হৈছিলে কিন্তু ত আজিকালি আমি এনেকুৱাই এনেকুৱাকৈ বিহু পতা নেদেখৱে মানে। বিহু উদযাপন কৰা নাই নেদেখোৱে।
হয় আজিকালি যেন সকলোবোৰ মোবাইলতে ব্যস্ত হৈ গৈছে বিহু যেন বিহু বুলি তাৰ মানে আজিকালি ল'ৰা ছোৱালীয়ে যেন নাজানে কিছুমান হাতত আমি আমি সৰুতে ঘৰে ঘৰে বিহু মাৰিবলৈ গৈছিলো আজিকালি ল'ৰা ছোৱালীক মাক দেউতাকে যাব নিদ দিয় যেন মোবাইলকে চোৱা তাৰ মানে বি আগবঢ়াই নিদিয়ে যে যি বিহু এনেকুৱা আৰু পৰিচয় কৰিয়াই নিদিয়ে তুমি কি ভাবা?
হয়, হয় ময়ো সেটোয় ভাবোঁ আমাৰ আজিকালিৰ যোনবোৰ মাক দেউতাকে থাকে এইবোৰ কাৰণ আমাক যিমান পাৰে এইবোৰ শিশু শি শিশু সকলক শিকাব লাগে যে বিহুৰ বিষয়ে যে বিহু বিহুত তোৰ আমাৰ জাতীয় উৎসৱ ইহঁতক শিকাব আৰু, শুনি আছোঁ মই।
তোমাৰ মাতো অলপমান শুনি পোৱা নাই সেইকাৰণে কৈছোঁ।
অ'শুনিছা তুমি?
অ' কোৱা শুনিছোঁ দিয়া কোৱা।
অ', এয়া আমি এই যে বিহুৰ বিষয়ে মানে আজিকালি শিশুক শিকাব লাগে ন। আৰু পাছে তুমিতো জ জানাই ন বিহু তিনি প্ৰকাৰৰ।
হয়, হয়।
হয় যেনেকৈ ৰঙালী বিহু আহ কাতি বিহু, ভোগালী বিহু
হয়।
ত পাছত ৰঙালী বিহুৰ বিষয়ে তুমি এনে কি জানানো
হয় ৰঙালী বিহুতো আগৰ ৰঙালী বিহুতো বেলেগ সুকীয়া আছিল আজিকালি নগালী বিহু যেন বিহু গ'ল গমেই নাপাওঁ বিহু আহি আছে আহি আছে মনত লাগি থাকে যে বিহু আহি আছে কিন্তু বিহু কেনেকৈ পাৰ হৈ গল আমি যোন গমেই নাপাও সেনেকুৱা হৈ গৈছে। মানুহবোৰ তাৰমানে আগৰ দিনবোৰৰ পৰা যেন বহুত দূৰত গুচি আহিছে। যেন তাৰমানে কি বুলি ক'ম বহুত তাৰ মানে। মোবাইলৰ লগতে ব্যস্ত তাৰ মানে যেন ইমান খেনি ল'ৰা ছোৱালীকো হেই নকৰে যেন গামোচা বিৰুয় আজিকালি চব গামোচা ভেজাল হৈ গৈছে আগতে আমাৰ মাহঁতে বৈছিল সেইবিলাক সৰুতে আমি দেখা পাইছিলো আজিকালি যেন তেনেকুৱা নোহোৱা হৈ গৈছে আজিকালি যেন বজাৰৰ পৰা কিনি আনিম এ না নালাগে দিয়া ঘৰৰ ডাঙৰ বোৰে কিছুমানে কবাই নালাগে দিয় ইমান কষ্ট কৰিব নালাগে কিনি আনিম সেনেকুৱা হৈ গৈছে তুমি কি ভাবা।
হয় - হয়, ময়ো সেইটোৱে ভাবোঁ। যে আজিকালৰ এইবোৰ বি- বিহুৰ নামত এনে আৰু সিহঁতে কিবা এটা ফান চোন পাতি থৈ দে মানে বিহুৰ নামত। কিন্তু বিহু এটা ভাল ধুনীয়া এটা উৎসৱ, যিহেতু আমি বিহুক বহুত আনন্দৰে আমি পতাতো দৰ বহুত দুৱা দৰকাৰি কাৰণ আমি উম, বিহুক যিমান পাৰো আনন্দ-আনন্দ পালন কৰিব পাৰো যেনেকৈ চাবা এতিয়া আহ, মুকলি আহ, গাওবোৰত মই দেখাই গৈছে যে তাত গৈ ডেকা-গাভৰু বোৰে আ, বিহুৰ যোনবোৰ যোনযোৰ সাজ- পোছাক থাক কে সেইবোৰ পৰিধান কৰে সিহঁতে পৰিধান কৰে তাতে নিত্য আ নাচে গান গাই বা ঢুলীয়া সকলে ঢোল বজায় পেপতিয়ে পেপা উজাই এইবোৰ দেখিয়ে ভাল লাগে ন'।
হয়-হয় আগতে আগৰ বিহু বোৰ এনেকুৱা আছিল যেন আমি পিঠা বনাইছো আজিকালিতো পিঠা নবনায়ে মানুহ আজিকালি কিনি আনিম আৰে ঢেঁকীত যাব ক'ব নালাগে ইমান কষ্ট কৰিব নালাগে ল'ৰা- ছোৱালী পিঠাই কি নাজানে আগতেতো আমাৰ মাহত তাতে পিঠা বনাইছিল নে কি কোৱা তুমি?
হয় হয় এইটোতো ঠিকে ওলা যে আগতে এনেকুৱা পিঠা বনাইছিলে বা থি থ আহ থ শালগুৰি খুন্দি নিজে ম হতে বা আইতাহঁতে আৰ চ কৰু ওৰত এনেকে পিঠা বনাই আমাক খাব দিছিলে গৰম গৰম বা লাৰু বনাইছিল, আজিকালিতো আৰু এইবোৰ পেকেট পেকেটীয়া বস্তু এই কিনি আনি সিহঁতে যে চাবা যে দোকানে দোকান আজিকালি, পেকেটো তেনেকৈ বিকে সিহঁতে দহ টকা কৰি এইবোৰে কিনি কিনি খাই আজ আজি আজিকালি মান মানুহবোৰে,
পিঠা আমি ঘৰত ঢেঁকত খুন্দি বনা সেই পিঠাটোৰ দৰে সোৱাদ নহয় আগত আমি পিঠা চুৰ কৰি খাইছিলো, আতে মাহঁতে বনাই থাকে মাহতে এনাই আৰু ধেমালিতে গালি দিয়ে সেনেকুৱা আছিল বিহু বুলি ক আমাৰ পিঠা লাৰু লাগিবই আজিকালি- যেন সেই পিঠাল আৰু হেৰুৱাই গৈছে সেনেকুৱা লাগে এ এপেকেট কিনি আনিম দোকানৰ পৰা সেনেকুৱা হৈ গৈছে।
হয় হয় পাছত কি কথালা ময়ো এইটয়ে ভাবো আজিকালি উ যুগতো বহুত বেয়া যুগ হৈ পৰি যায় কোনেও মানে কষ্ট কৰিব নোখোজে। সেয়া যিমান পাৰো আমি বিহুৰ বিষয়ে গোটেই এ ভৱিষয়ত এ দেশবাসীকে আমি জনোৱা বহুত উচিত।
হয়, মই মই ভাবো কি তুম তুমি মোৰ পৰাই আৰম্ভ হওক। যেন আমাৰ পৰা আমি আৰু কাৰ কাৰোবাক কাৰোবাক জনাও তেনেকৈ যেন আৰু আগবাঢ় ঢ়ি যায় মই ভাবো আৰু মোৰ অনুভৱটো কৈছো তোমাক।
হয়, সেইটো খুব ধুনীয়া অনুভৱ দেই এইটো। যে আমাৰ এজনৰ পৰাই এজনে জানিলেই এইবোৰ এনেকে বাঢ়ি যাব আৰু। বাঢ়ি যাই থাকিব ন।
হয় হয়, মই ভাবো তুমি আৰু মোৰ পৰাই আৰম্ভ হওক।
হয় হয়, এইটো ভাল ভাল কথা আৰু পাছে এ কঙালী বিহুৰ বিষয়টো জান না ন যে কঙালী বিহু কাতি মাহত। পালন কৰে। আৰু তা-তাৰে বিষয়ে তুমি এনে কি কি কি জানানো?
হয়, আগতে আগতে আমি যেতিয়া সৰু আছিলো নহয় তোমাক কৈছো। দিয়া হা আগতে আমি যেতিয়া সৰু আছিলো। মাহতে তুলসীৰ তলত চাকি দিয়ে আমি আমি নবদ চুৰ কৰা বুলি কওঁ সেইটো আমাৰ ইফালে নবদ চুৰ কৰা বুলি কয়। আমি গাঁৱৰ সকলো ল'ৰা-ছোৱালী লগ হৈ আৰু নাৰিকলৰ তলত। ঠগি দিয়ে, তামোলৰ তলত ঠগি দিয়ে, এক দম কলৰ কাষত দিয়ে আমি চুৰ কৰি আনো, সেই এটা নিয়ম আছিল। আজি আজিকালি যেন সেইবোৰ নোহোৱা হৈ গৈছে, আজিকালি যেন তুলসীৰ তলত দি পেলাই চুৰ কৰি অনা সেই হেৰিটো নোহোৱা হৈ গৈছে, তুমি কি ভাবা?
ময়ো এটো ভাবো। আগত, আগৰ মানে ৰীতি-নীতিবোৰ দেখিলে খুব ভাল লাগিছিলে বা আনন্দ হৈ উঠে ন মনটো। আজিকালি বোৰ এনেই আৰু নিয়মতে এটা চাকি চাকি দি থৈ দিব পাৰিলে ঘৰৰ। কিন্তু, যিমান পায়, সিহঁতে ভেটি বনাই। উম, তাতে তুলসী পুলি এটা ৰুই কেনে তাত চাকি দিয়াতো বহুত , ভাল এইটো ভাল, অভ্যাস বুলি কৰবা পাৰি, কিন্ত এইবোৰ আজিকালি আৰু নকৰে।
হয়। পিছে তুমি ভোগালী বিহুৰ কথা কি ভাবা, ভোগালী বিহুৰ বিষয়ে?
মইতো এতিয়া ভোগালী বিহু ভোগালী বিহুতো মাঘ আৰু পুহ মাহতহে এইটো, পালন কৰা হয় চাবা যে ভোগালী বিহুত, শস্য চপোৱা হয় ন' তাৰপিছত পাল আহ শস্য-শস শস্য চপোৱাৰ পিছত পালন কৰা হয় সেই সময়ত ঘৰে ঘৰে খোৱা বোৱা থাকে। ভোজ ভাতৰ তৈয়াৰ কৰা হয় বা আনন্দৰে আয়োজন কৰা হয় বা আৰু চাবা যে আহ উৰু উুকাৰ নিশা আমি সকলোৱে অ', শুনিছা
হয়।
শুনি আছা না তুমি?
হয় শুনি আছো তোমাৰ অলপ মাতটো তাৰেমানে নেতৱ প্ৰব্লেম আছে নেকি কিবা অলপ ফাঁচি আছে দিয়া কোৱা
অ', অ'। এ এইটোয়ে যে এয়া এয়া উৰুকাৰ নিশা আমি সকলোৱে একেলগে মিলি ভোজ ভাত খাওঁ বা মেজিত বহি একেলগে আমি ভোজ ভাত খাওঁ পিছদিনা আকৌ ৰাতিপুৱাই উঠি কেনেয়ে মেজিটো জ্বলাই তাত বহুত আনন্দৰে উৎসৱতটো পালন কৰা হয় ভোগালী বিহুৰী দে মানে বহুত ভাল লাগি যায় ন'
হয় হয় ৰঙালী বিহু আৰু কাতি বিহু, ৰঙালী বিহু আৰু কঙালীৰ বিহুত তিনি তাই বিহু কিন্তু ভোগালী বিহু যেন আমাৰ কাৰণে আৰু বিশেষ আৰু ফূৰ্তি সেনেকুৱা এটা ভাৱ উৰুকাৰ দিনা মাছৰ বজাৰ ৰাতিপুৱাতে আমাৰ আগৰ আগৰ দিনবোৰ সেনেকুৱা আমাৰ গাঁৱৰ ফিচাৰী বোৰত মাছ মাৰিছিল আমাৰ সকলো গাঁৱৰ মানুহে সেই মাছে বেলেগ মাছ নাখাই গাঁৱৰ বিলৰ পৰা যোনটো মাছ মাৰে সেই আনি ফেলে গাঁৱতে ভং বোৱা হয় সেনেকুৱা নিয়ম আছিল আজিকালি যেন সেইবোৰ নোহোৱা হৈ গৈছে ৰাতি মেজিৰো তলত খানা খোৱা সেইবোৰ আছিল আগতে আজিকালি যেন মাক- বাপেকে ল'ৰা ছোৱালীকে নালাগে যাব বেয়া হ'ব লগ সংগৰ লগত বেয়া হ'ব নালাগে হ'ব, সেনেকুৱা হৈ গৈছে তুমি কি ভাবা।
হয় ময়ো এইটোৱে ভাবো, তুমি যোনটো ক'লা যোনটোৱে যে আজিকালিৰ মাক দেউতাকে এইবোৰ নিদিয়ে। এনেকৈ কৰিব আদা খাব বা মেজি ভোজ ভাত খাব নিদিয়ে কাৰণ। লগ সংগ্ৰৰ লগত থাক কিলে বেয়া হ'ব বুলি, কিন্তু এতিটো ভাল ধাৰণা নহয় কাৰণ, বিহুত-বিহুত উৎসৱটো পালন কৰা বহুতে এটা বহুত ধুনীয়া উৎসৱ বিহু। আমি তাৰ এ বিহুতো বহুত ধুনীয়া আৰে আমি নীতি ৰীতি নীতিৰে পালন কৰিব পাৰো ন। বিহু এ আৰু চাবা যে বিহু কেৱল আমাৰ আ অসমৰ উৎসৱে নহয় ই সমগ্ৰ বিশ্বত থকা অসমবাসীৰ হৃদয়ৰ উৎসৱ হয় ন।
হয়, হয়, হয়। এই বিহু বুলি ক'লে যেন আমাৰ এটা মনৰ এটা উৎসাহ বুলি কওঁ, আমাৰ প্ৰাণ, আমাৰ উশাহ, যত আমাৰ উশাহ আমাৰ ধৰি আছে। যেন আমাৰ সেনেকুৱা অসমীয়া সংস্কৃতিৰ এটা যেন আমাৰ বিহু বিহু বুলি ক'লে যেন আমাৰ এটা কি ক'ম আৰু আবেগ আমাৰ এটা, কিন্তু সেনেকুৱা যেন আজিৰ আজিকালিৰ মাক বোৰে মাক বোৰে নহয় আৰু আজিকালি যেন বহুত কমি আহিছে। সেই উৎসাহটো নোহোৱা হৈ আহিছে। মই ভাবো কি আগৰ দৰে হওঁক। ল'ৰা ছোৱালীক মোবাইলৰ পৰা অলপ দূৰত ৰাখি ইণ্টাৰনেটৰ সেৱাৰ পৰা অলপ দূৰত ৰাখি যেন অলমান বিহু কি মাক বাপেক পিঠা লাৰু কি যেন আজিকালি ল'ৰাছো- ছোৱালীয়ে যেন ফাৰ্ষ্ট ফুডহে চিনি পায়। ফ্ৰাইড ৰাইচ হওঁক, পিজ্জা-বাৰ্গাৰ, এইবোৰ চিনি পায়। কঠাল আৰু কি নাজানে, মই ভাবো মাক বাপেকে ডাঙৰ বোৰে শিকাওক যে বিহু কি পিঠা, লাৰু কি বা গামোচা এনেকে বব লাগে কিনি আনি আমি আজিকালি বহুত বেপাৰীয়ে বহুত দুপ্লিকেত বস্তু ব্যৱসায় কৰে, কিন্তু সেইটো নহয় যেন আগৰ দিনবোৰত ধৰে সনে কোৱা আমাৰ আইতাত সেই কৰিছিল, গামোচা বৈছিল, মাহঁতে বৈছিল, সেনেকুৱা হওঁক মই ভাবো আৰু দেই।
হয়, হয়। ঠিক ভাবা দেই তুমি আৰু বচ আজি তোমাৰ পৰা মই বহুতো কথা জানিব পাৰি। পেলো বিহুৰ বিষয়ে বহুতো জানিব পাৰিলো অ জানি ভাল লাগিলে।
হয়, তোমাৰ লগতো কথা পাতি মোৰ ভালে লাগিল, কিছু শিকিলোঁ। তোমাৰ
অ আন এটা আৰু আমি এনেকুৱা বিষয়ত কথা পাতিব পাৰিম নিশ্চ এ বেলেগ এদিন, হয়। দিয়া তে আজিৰ বাবে ৰাখিছোঁ ধন্যবাদ।
হয়, ধন্যবাদ। আজিলৈ ৰাখিছো, তোমাৰ লগত কথা পাতি ভাল লাগিল মোৰ। দিয়া আজি আজি ৰাখিছো আৰু এদিন কথা পাতি। তোমাৰ লগত, ঠিক আছে।